অ', কি কৰিছা?
এয়া এনেই বহি আছো ভাত খাই।
অ', ভাত কিহে খালা?
ভাত দিম, তাপা আলু অ', আলু নহয় এইটো কঠাল গুটি, তাৰপিছতে ভাত কেৰেলা, পিটিকা কৰিলোঁ, তাৰপিছত দিম আ আছিলে সেইয়াই। তুমি খালা নে নাই?
খালো খালো।
কিহে খালা?
উম, আমাৰ জিকাই আলুৱে মাছে বনালে, তাৰপৰা মাছ ফ্ৰাই। বিলাহী চালাদ সেয়াই।
উম উম।
উম ফিল্ডলে গৈছিলা?
ফিল্ডত আজি নাই যোৱা।
আজি নগলা নেকি?
উহো আজি চাৰিটামান বজাত সাৰ পাইছোঁ তাৰপা এলাৰ্মটো বজিছে তাৰপিছতে আকৌ টোপনি গুচি গ'লো নহয়।
অ।
তাৰ পিছতে সাৰ পাইছোগে লাষ্টত পাঁচটা দহত সাৰ পাইছো, বাৰত সাৰ পাইছো।
এ পাঁচতাটো যাব পাৰিলা হয়।
যাব পাৰিলো হয় খালি উ মুখ চুখ ধুই মেলি অলপ দেৰি হৈ যায় আৰু।
অ এ কেতিয়াবা যাবলৈ এলাহো লাগে। আবেলি যাবা নেকি?
অ যাব লাগিব।
অঁ। মাঁহতে কি কৰিছে?
অ ভাত বাঢ়িছে মাহঁতে খোৱাই নাই মইহে খালো।
অ।
কি কৰিছা?
এনেই বহি আছো মাঁহত পথাৰলৈ গ'ল।
তাৰপৰা মই এনেই ঘৰতে বহি আছোঁ, ভণ্টি এজনী আছে।
অ তেওঁলোকে কি পথাৰলৈ গৈছে নি?
পথাৰলৈ গ'ল অ হেৰি এই বা এজনী ঘৰত ৰুবলৈ গৈছে।
তাকে আবেলি দুপৰীয়া টাইমত মোকো মাতিছে ঘৰৰ মানুহখিনি বেমাৰ হৈ আছে। তাৰাপা সেই বেমাৰ আকৌ পথাৰত চাহ তাহ দিবলৈ চাগে মাতিছে মোৰ যাবলৈ মন নাই যোৱা।
উম তোমাৰ নিজৰে ঠিক নাই।
কাহটো অকমান হেৰি হ'ব লাগে কাহটো বেছিয়ে হৈছে।
উম।
কাহোতে কাহোতে মাথা চাথা বিষ হৈ গৈছে একদম।
আবেলি যাবা নে কি?
যাম অ। অ কঠীয়া তুলিবলৈ কি কোৱা নাই নেকি মানুহ ঘৰক?
অ জানো মানুহে নকলে নকলে নেকি হেৰি আজি হাজিৰালৈ ৰ মানে ৰুইছে। তাৰপিছত মোক মাতিছিলে যাবিনি সুধিছিলে তাৰপা মই ফাৰ্ষ্টটে যাম বুলি কলো। তাৰপা আকৌ লাষ্টত ভাবিলো এই পইচা চইচা হেৰি নকৰিব নেকি ইমান।
অঁ দেৰিকেও ওলাইছে তাতে নটামান বজাত।
উম।
বা মই ভাবিলো নহ'ব চাগে।
অ'
অ হেৰি, তুমি বেলেগৰ লগত কঠিয়া বেলেগৰ লগত তুলিবা নেকি এ আমাৰ ভণ্টিজনীয়ে তুলিবগে। ওচৰতে বোলে হেৰি ক'ৰবাত সেই বৰতাকৰ লগত তুলিব বোলে
অ।
তুলিবা?
চাই লওঁ, ক'তবা হয়।
অ তাকে আমাৰ, মই হেৰি কালি, ওচৰতে ৰুবলৈ গ'লো মানুহ এঘৰত, আজিয়ে ভৰি-হাতবোৰ পুৰা বিষাইছে।
উম
লগতে ৰুই দিয়া হ'লে ইমান হেৰি নহ'লে হ'লে।
উম
এতিয়া আকৌ হেৰি হ'ল না, এদিন দুদিন বহি দিলো যে।
একেবাৰে আমাৰ নিজৰ মাটিলেহে যাম আৰু ৰুবলে।
অ, তোমালোকৰ কেতিয়া দিব?
আমাৰ দিব, এই কেইদিনতে দিব আমাৰ।
উম, আমাৰো এই কেইদিনতে দিব নেকি।
অ, আমাৰ হেৰি দিয়া কথা আছিলে, বিছ তাৰিখে নে কেই তাৰিখে তাৰপা মানু্হ মৰিলে। তাৰপাছত আকৌ ইয়াত যোন য'ত কঠীয়া পাৰি থৈছে, সেই তাৰো ছোৱালী এজনী পানীত পৰি পেনি মৰিলে।
অ'
উম সেইটো কাৰণে এই মাটি ৰুৱাটো নহ'লে আৰু
সেই ত তাত ত তাত মানে হেৰি কঠীয়া পাৰি থৈছিলে।
তাত নহয়, এই আমাৰ মামাহঁতৰ মাটিত পাৰিছিলে।
অ অ।
গোটেই কেই ঘৰত ব্ৰত হ'ব খাতে নে নাখাতে নাজানো সৰু ছোৱালী নহয়।
হ'লেও। খাটিলে মানে আৰু উম।
এতিয়া আনি আছে ঘৰত পালেহি নিকি, জেঠাইয়েকক যোৱা দেখিলোঁ।
তাকে, আমাৰ দলনিটো দিবলৈ হোৱা নাই পানী হৈ আছে গোটেই।
আছে। শুনিছিলো পথাৰলে অলপ চেঞ্জ আহিছে বুলি কোৱা শুনিছোঁ।
হে এনে উলিয়ালে মানুহখিনিয়ে একো সেই তেতিয়াতে মৰিলেই বুলি উলিয়াইছে ফাৰ্ষ্টতে। তাৰপাছত আকৌ মানুহ এইবিলাকে এনে যি টি ইটো কথা সিটো কথা ইনে ডিব্ৰুগড়লে নে ক'লেই নিছিলে বোলে।
তালে নিনিয়া হ'লেও হয়, ইয়াতে আৰু লখিমবাৰী দেখাই চোৱা হ'লেও হয়।
উম। কৈছেহে নিছিলে বুলি, কিন্তু সেই বাটতে মৰিলেনে কি বুলি কৈছে। তাৰ পিছত ইয়াত লক্ষিমপুৰলৈ আকৌ আনি পিনি পোষ্টমৰ্টেমৰ ৰোমত সোমাই থৈছে। এতিয়া চাগে আহি পাইছেহি চাগে দেই নহ'লে যদি উম এ তিয়া সিহঁতে আবেলি টাইমতহে পাবহি।
সেয়াও বেয়াও লাগিছে সৰু ছোৱালী তাতে ইমান।
অ মাতিছে যে এবাৰ যাবানে ক'বাত।
এ যদি কিবা হেজেংকে পাওঁ তেতিয়া যাম।
অঁ আজি পাৰিলে হ'লে মোক কৈছিলে ন সিহঁতৰ ঘৰতে গৈ বেলে।
উ যা তা কাম নহয় আই এছ এতিয়া।
চাই যা ঘৰত মানে মোৰ মানে হেৰি অকমান টাইমটো হেৰি কৰিলে যে। দেৰি হ'ল আকৌ বতৰটো ভালেই আছিলে আকৌ আজি ৰুবলে।
অ হয়।
ফাৰ্ষ্টতে আমাৰ ৰ'দ ওলাইছিল এতিয়া আমাৰ ইমান ৰ'দ - চ'দ নাই।
উম।
তাকে। জানোঁ নিদিব নিকিহে লাগিলে।
তাই কি, আমাৰ হেৰি ভন্টি এজনীয়ে কৈ আছে তোমালোকৰ ঘৰ ফালে যাম বুলি এতিয়া।
অ আহিবা
তাকে মই আকৌ সেই সেইফালে যামগে নেকি মাহঁতৰ ওচৰলৈ হেই মাতিছিলেও যে আকৌ। সেইখনতে তোমালোকৰ ঘৰৰ আগফালে। তাকে চাওঁচোন কি হয় আৰু? তোমালোকৰ কেতিয়া দিব বোকা?
সেই দিম বুলি কয় আছে, কথাত এদি এদিনতে দিম বুলি কৈ আছে।
অঁ।
কি হ'ব কেতিয়াবা দিলে অ
উম।
তাকে। মোৰোঁ এই আমাৰোঁ হ'লে মানেও মানুহ জানো মাতিব চাগে এতিয়া সলনিলে ৰুই দিব পাৰে।
অ উম।
তাৰপিছত এই সেইফালেও আছে নহয় আকৌ অলপ অলপমান দুবিঘা মানে আছে নেকি দুবিঘাতকে বেছি আছে হবলা। তাৰপিছত আকৌ দলনিখিনি আছেই। দলনিখিনি বেছি ইয়া একদম ডাঙৰ - ডাঙৰ মাটি নহয় জানোঁ।
উম
সৰু সৰু হ'লে মানে অকমান হেৰিয়ে লাগে, ইবাৰ জুক ওলাইছ দিলে এডাল, দুডাল এইবাৰ জানোঁ এইবাৰ পানী ঢেৰ নহয়।
ওলাব চাৰিওফালে।
এইবাৰ চাগে ওলাব মই এই জোক খুলে মানে ৰুব নোৱাৰোঁ।
উম, হম।
মোৰহে একেহে জুক বুলি ক'লে ভয় লাগে ৰে।
এনেকুৱা একদম
উম, আৰু তাতে দলনিত যুক বোৰ ডাঙৰ, ডাঙৰ যুগ একদম পোৰা।
এনে আছো।
আমাৰ এইবাৰ দৰণিত সৰহ মাটি।
ভাল নহয় নেকি?
আমাৰ বা মানুহ আহিব অ' ৰুবলে।
অ' দৰন খেতি ভাল নহয় নেকি?
উম, ভাল হয়, ভাল হয় অ' এতিয়া আকৌ আমিয়ে ৰুই দিলেগে মানে আমাৰ ঘৰলে আহিব।
তোমালোকৰ সেই বৰমাহঁতৰ ঘৰত তাত ৰুম গে আৰু। তাৰপিছত এই বৌএজনী বৌজনী হতৰ মাটি কেতিয়া বুকা দিব?
দিয়া।
উম, সিহঁতৰ তাত ৰম আৰু ৰুবলে।
অ'
তাই বোলে ফটো গাই পেলে যাব বোলে তোমালোকৰ ঘৰত তাকে গাই আছে অথনীৰ পৰা মূৰ আগত
ফটো এইকেইদিন মাৰিম, মাৰিম বুলি ভাবি আছোঁ কিন্তু মানে এলাহ লাগে পায়।
কাপোৱে নাই ভাল কাপোৰ পিন্ধিবৰ কাৰনে।
উম,
অ'যোনদিনাখন ভালকে ওলাই মেলি ফটো মাৰিবলৈ লওঁ সেইদিনাখন বেয়াহে আহে।
উম,
সেয়ে অথনীৰ পৰা কৈ আছে বল ফটো মাৰিম, ফটোমাৰিম বুলিকে। উম, যাবলে এলাহ লাগিছে
আহা আহিলে।
তাকে মই এতিয়া আকৌ সেহঁতৰ ঘৰলে যাবগে লাগিব যাওঁ, যাওঁ নাযাওঁ ঠিক নাই এনেই মা কছ এতিয়া যাম অকমান পাছত।
উম,
অ' ঘৰতো মানুহ থাকে যে।
উম, দেউতাহত ক'লৈ গ'ল তে?
আছে, আছে ঘৰতে আছে গে।
অ' অহ।
কিবা টোপনি ধৰা নিচিনাই লাগিছে মোৰ।
অ' ভাগৰ লগাৰ নিচিনাহে লাগিছে ভাতকেইটা খাই।
মই ভাতঅকন দে খালোঁ ৰ' হেৰী এইটো কি উম, মাৰ লগতে খালোঁ তেতিয়া অকলে খাবলৈ মন নেযায়।
উম,
আহ, পথাৰলে যাওঁতে খাই গৈছে তে পা খুুৰী ছোৱালীজনী আহিলে তাইয়ো মাৰ লগতে একেলগতে ভাত খালে নিজে, নিজে।
অ',
হেই, নিজে খাবলে শিকিছে, বাওঁ হতি, খালি বাওঁহতিয়া আৰু।
অ', আমাৰ এজনী বাওঁ হতেও খায় সোঁহতেও খায়। আজি আকৌ আমাৰ এই ঘৰ সাৰি দিছেহি তাই, সাৰ সাৰ হেনো।
উম, আমাৰ ঘৰ পকা- আমাৰ ঘৰটোও পকাঘৰ নহয় পকা হেৰি হৈহে। জাৰুদাল লৈ লৈ। মাৰ লগত একেলগতে বাওঁ হাতে ব- মানে এচাইৰে বহি লৈছে নেমু চেপি পিনি ভাত খাইছে।
তাপা মাৰ লগত যাব লাগে কান্দিছে কেনেকুৱা।
অ'।
এই নিদিয়ে, বৰমা বৰমাকে চিঞৰি, চিঞৰি কান্দিছে, মা পলাই পিনি গৈছে।
অ'।
ব- বায়েকৰ লগত আহি, বায়েক দেখি পিনি কৈছে, সেই জনি, এই জনি বুলি কৈছে বায়েক আহিলে।
উম, অ'।
নাহিব কৈছে বায়েকক।
উম, উম। হ'ব দিয়া তেতিয়া।
উম, উম, হ'ব ঠিক আছে, হ'ব দিয়া।